হেল্ল' শুনা পাইছানে বাৰু?
হয় হয় পাইছোঁ মোৰ মাতো শুনা পাইছেনে?
আহ পাইছো পাইছো, কি কৰি আছা?
মই আছো এনে তুমি কি কৰিছা?
এ এ ভৰি হাত ধুৰি মেলি আহি ভিতৰত বহি কেনেকুৱা
অঁ ভাল ভাল তোমাৰ ভালনে?
মোৰো ভালে ভালেই।
আহ অ হেল্লো শুনা পাই আছ
হেল্ল' অ পাইছো পাইছোঁ। তাকে বহুত দিন হ'ল তোমালৈ বোলো ফোন চোন কৰা নাই আজি বহু এ বহুত দিনৰ মূৰত এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে
হয় হয় বিষয়টো কেনেধৰণৰ হব বাৰু
বিষয়টো তোমাৰ এই হেৰি আজিকালি যি যুৱ সমাজ স তোমাৰ মানে বৃদ্ধ লোক হওক সেই সম সকলৰ মাজত যি মাদক দ্ৰবৰ যি প্ৰচলন যে হৈ আছে মানে মাদক দ্ৰব্যৰ ফলত যি মানে উপকাৰ অপকাৰ হৈ আছে সেই তাৰ ওপৰতে অলপ কথা পাতো বুলি ভাবিছো।
হয় হয় একদম সুন্দৰ বিষয় হ'ব।
হয় হয় মানে এতিয়া এক কথাত ক'বলৈ গ'লে কি হয় আ মাধক দ্ৰব্যৰ ফলত কিন্তু আমাৰ বহুখিনি অনষ্ট হৈছে হয় নে নহয় বাৰু কাৰণ তোমাৰ এ একদম প্ৰথম কথা হ'ল তোমাৰ নিজৰ শৰীৰটো নষ্ট হৈছে তাৰ- কথা হ'ল তোমাৰ যি তোমাৰ তুমি যিখন সমাজত থকা সেই সমাজৰ মানুহে যদি তোমাৰ মাদক দ্ৰব্য যদি সেৱন কৰে বা তুমি যদি মাদক দ্ৰব্য সেৱন কৰা তেতিয়া সেই সমাজখননৰ বহুতখিনি অনিষ্ট হোৱা আমি দেখা পাওঁ মানে
হয় হয়।
ড্য তোমাৰ সেৱনৰ ফলত আমাৰ কি ধৰণৰ বেমাৰ হ'ব পাৰে। এতিয়া তুমি চাবলৈ গ'লে আজিকালি এ চাবাচোন তুমাৰ এ মানে লিভাৰৰ হওঁক কেঞ্চাৰ হওক সেইবোৰ কিমান মানে বাঢ়ি গৈছে আজিকালিৰ দিনত আৰু সঁচ হস্পিতেেললৈ যাবই নোৱাৰি বোলে কি তেওঁ কিয় হস্পিতেল আনিছে বুলি যদি সোধে কব যে এই তেওঁ অলপ নিচা কৰি ছিল সেইবাবে তেওঁৰ লিভাৰ বেয়া হৈ গল কেঞ্চাৰ হৈছে সেইবোৰ কয় আজিকালি। বুজিছা সেইবাবে আমি মানে এ সেই কথাটো মন দিয়া উচিত যে মাদক দ্ৰব্যৰ ফলত আমাৰ কি অপকাৰ হয় কাৰণ উপকাৰটো তাৰ কিন্তু একো নাই আকৌ মানে কিছুমান মানুহে ভাবে কি অ কিছুমান মানুহে ভাবে কি এই আজি অকমান খাই দিও একো নহয় মানে হেৰি কিবা দুখ লাগি থাকিলে খাই দিওঁ বোলো একো নহয় বুলি কিছুমানে খাই দিয়ে সেইটো কিন্তু কি হল সেইটো ফলত কিন্তু দুখ কিন্তু বাঢ়েহে কবলৈ গলে বুজিছা আৰু আজিকালি যি নতুন প্ৰজন্ম তোমাৰ অ মানে কলেজলে যিখিনি লৰা ছোৱালী নতুনকৈ গৈছে তেওঁলোকে কি কৰে মানে সেইটো এটা ফেশ্বন হিচাপে লৈ পেলাই তেওঁলোকে মাদক দ্ৰব্যটো সেৱন কৰে কিন্তু তেওঁলোকে এটা কথা বুজি বুজি নাপায় যে তেওঁলোকৰ ভৱিষ্যতটো যে ভৱিষ্যতটো যে অন্ধকাৰৰ দিশে গৈ আছে সেই কথাটো তেওঁলোকে বুজি নাপায় বুজিছা সেইবাবে আমি মানে সেই তেনেধৰণৰ যদি কোনো কাৰোবাক যদি মানে সৰু সৰু ল'ৰা ছোৱালীক যদি মাদক দ্ৰব্য সেৱন কৰা আমি দেখা পাওঁ আমি তেওঁলোকক বুজাব লাগে আৰু আজিকালিতো বিদ্যালয় সমূহতো এ ধুনীয়াকে শিক্ষা প্ৰদান কৰেই বাৰু সেই নিচা জাতীয় বস্তু হওক মাদক দ্ৰব্য হওক হয় নহয় বাৰু সেই খিনি ক্ষেত্ৰত আমাৰ কিছুমানৰ ভালো হৈছে কিন্তু কিছুমানে ভাবে কি এ একো নহয় এদিন খাই দিওঁ খাই দিওঁ বুলি কৈ খাই দিয়ে কিন্তু সি তাৰ ফলত যে কিমান কি হৈ গৈছে সেই কথাটো তেওঁলোকে মানে চিন্তা কৰিবই নোৱাৰে বুজিছা সেইবাবে আমি মান অ মাদক দ্ৰব্য সেৱনতটো মানে বন্ধই কৰিব লাগে এক প্ৰকাৰে কবলৈ গ'লে উম উম ইয়াৰ ওপৰত তুমি অলপ মতামত দিয়াচোন বাৰু
হয় হয় তুমি প্ৰায়খিনি কথা ক'লাই যে আমাৰ মাদক দ্ৰবিওত টো আমাৰ নৱপ্ৰজন্মৰ মাজত এতিয়া বেছি প্ৰচলিত হোৱা দেখা গৈছে
হয় হয়
হয় যি এতিয়া তোমাৰ ক'বলৈ গ'লে যি ধপাত মদ ড্ৰাগছ এইখিনি আমাৰ নৱপ্ৰজন্মৰ বেছি মানে সেৱন কৰা দেখা গৈছে
হয় হয়
হয়
মানে তোমাৰ এইবোৰ মানে মাদক দ্ৰব্য সেৱন কৰাৰ ফলত মানুহৰ যি মগজু কো মানে আজি মানুহবোৰ বহুত সেই তেওলোকে ভাবে কি অকমান মা ম নিচা কৰো তেতিয়া মানে নিজৰ দুখ কষ্ট বোৰ মানে অলপ পাতল হব কিন্তু তাৰ ফলত তেওঁলোকৰ বেছি বেয়াহে হয় কিন্তু মানে তুমি এতিয়া কিবা এটা চাকৰি কৰি আছা দেই তালৈ যদি তুমি যদি এনেকে মানক দ্ৰৱ্য সেৱন কৰি গৈ য তোমাৰ মানে তোমাতকে উপৰিও কৰ্মচাৰী মানে তোমাৰ বছৰ লগত যদি কাজিয়া কৰা তোমাৰ সেইবোৰ কেনেকুৱা হ তুমি নিজে সমাজখন ধংস মানে অ অনিষ্ট কৰা নিচিনা কথা হ'ব হয় নহয় এইবাবে আমি সেই কথাটো মানে মন দিব লাগে যে মানে নিচা কৰাতটো যে কিমান বেয়া কথা আৰু তুমি যদি মানে আমাৰ কোনোবা পৰিয়ালৰ হওক মানে তোমাৰ লগৰ হওক আৰু মানে কোনোবা চিনাকি মানুহ হওক তেওঁলোকে যদি মানে এনেধৰণে মানে মদ্যয়পান কৰে আৰু এইবোৰ নিচা কৰে কিবা ধৰণৰ সেইবোৰক তেওঁলোকক মানে একদম শীঘ্ৰেই নিচাম মুুক্তি কেন্দ্ৰ যে সি তালৈ লৈ যাব লাগে বুজিছা
হয়
তাহাতে নিয়াৰ ফলত মানে তোমাৰ তেতিয়া তোমাৰ সেই মাদক দ্ৰৱৰ যি নিচা সেইটো তেওঁলোকৰ মানে কমি গুচি যায় বুজিছা নাই মানে সেইবাবে কথাটো মন দিয়া উচিত আৰু আজিকালি কি কৰে নতুন প্ৰজন্মৰ যি ল'ৰা ছোৱালী সমূহৰ কথা কৈছো তেওঁ তেওঁলোকে সেইটো ফেশ্বন বুলি ভাবে বুলি মই কৈছোৱে প্ৰথমতে তেওঁলোকে কি কৰে এইবোৰ খাই খাব একদম খা খাই বই ধুনীয়াকে ফটো চটো মাৰি একদম হোৱাটছএপ ৰ ষ্টেটাছ দিব ইন্স কামত লগাব সেইটো কেনেকুৱা কথা হ'ল বাৰু সেইটো তেওঁলোকৰ নিজৰ ভৱিষ্যতটো শেষ কৰাৰ নিচিনাহে হ'ল হয় নহয় আৰু সেইবোৰ ল'ৰা ছোৱালীয়ে আজিকালি কি কৰা অ কি কৰে একদম ঘৰত পুৰা হুলস্থ এ লব লৈ এনেকে এনেকে ম্ধ্য পাণ কৰিব কৰি একদম ইউপিএ চলাই গৈ থাকিব গৈ পেলাই কোনোবা ৰাস্তা দি যোৱা মানুহজনক গৈ মাৰি দিবগে তাৰ পিছত সেইবোৰ কিমান ডাঙৰ মানে কাণ্ড হৈ যায় হয়ে নহয় বাৰু
হয় -হয় হয়-হয় এইসমূহৰ অত্যাধিক তোমাৰ সেৱনে তোমাৰ বহুতো আজিকালি কেঞ্চাৰ বেমাৰ বহুতো দেখা গৈছে।
হয় হয় উম।
তুমি প্ৰায়খিনি কথা ক'লে যি মদ -মদ খাই যিকোনো মাদকদ্ৰৱ্য খাই উদ্ভন দালি কৰি ৰাস্তা দি যাব নোৱাৰি এক্সিডেণ্ট মানে এই অসমত এতিয়া শতকৰা বহুত বাঢ়ি গৈছে বচেইকত মানে মদ মানে যি মাদক দ্ৰব্যৰ প্ৰচলন বহুত বাঢ়িযোৱা বাঢ়ি যোৱা দেখা গৈছে অসমত হয়
উম আচলতে। সে এতিয়া কথাটো বুজি পাব লাগে যে মালক দ্ৰব্যৰ ফলত আমাৰ কি অপকাৰ হয় কাৰণ উপকাৰ উপকাৰ তাৰ ফলত একো নাই হয় নহয় মানুহে ভাবে ফূৰ্তি কৰিবলৈ কিছুমানে খায় কিছুমানে আকৌ দুখ পাতলাবলৈ খায় সেইটো কেনেকুৱা কথা হ'ল। দুখ লাগিছে যদি
এটা মিছা কথা সেইটো হয়
পোৰা দুখ লাগিছে তুমি কি কৰিব লাগে গম পোৱা নে নাই এজন ধুনীয়াকে বন্ধুৰ লগত বহি সেই দুখখিনি তুমি মানে সেই দুখৰ ওপৰত তুমি কথা পাতিব লাগে তেয়া তেতিয়াহে তোমাৰ দুখটো কমিব হয়- নহয় কিন্তু তাৰ বিপৰীতে কি কৰে একদম ধুনীয়াকে লগৰ এজনক ল'ব, লৈ পেলাই একদম পুৰা টেটু গুৰিলেকে সেইসোপা খাব, খাই লৈ এ একদম মানে মানে উৎপাত কৰি থাকিব আৰু সমাজখন বিনষ্ট কৰে অ সমাজখন বিনষ্ট কৰে এইটো কেনেকুৱা কথা হ'ল আৰু কিছুমানে যে ফুৰ্তি কৰিবলে খায় তেওঁলোকে কি ফুৰ্তি কৰিবলে বেলেগ কিবা নাই নেকি? হয় নহয় তেওঁলোকে ধুনীয়াকে একদম লগৰ- অ লগৰ কেইজনমান লগ লগাই লৈ এ প্ৰীতি ভোজ এটা খাওক সেইটো ফুৰ্তি সেইটোৰ সেইটোৰ আমেজে বেলেগ কিন্তু তাৰ তুলনাত যদি তোমাৰ এইবোৰ মদ্যপ্ৰাণ পাণ যদি মানে কৰে, তোমাৰ নিচা যদি কৰে সেইটো কি হ'ব সেইটো তাৰ ফলত আমাৰ কোনো মানে উপকাৰ নাইয়ে আৰু অপকাৰ বেছি হ'ব হয় নহয়। হয় হয় সেইকাৰণে আমি সেই কথাবোৰ মন দিব লাগে
হয় হয় একদম তুমি ঠিক কথা কৈছা হয় তুমি মাদক দ্ৰব্যৰ ওপৰত বহু খিনি কথা কথা ক'লা সেইটোৱে আমাৰ যি ন নৱপ্ৰজন্মৰ মাজত প্ৰচলিত মাদক দ্ৰব্যৰ আহাৰটো একদম কমাই দিব লাগে খোৱা কমাই দিব লাগে মানুহে হয় এতিয়া কি হয় এখন সমাজত তুমি যদি এজন আ সমাজত মানে কি এটা চুবুৰী যদি দুজন মান তোমাৰ মদ খোৱা মানুহ থাকে সেই আৰু মানে সেই মানে চুবুৰীটো এটা বেয়া মানে জেগালৈ পৰিণত হৈ যোৱা দেখা যায়
হয় হয়
আৰু আজিকালি কি হয় বন্ধু বৰ্গও তোমাৰ হেৰী খোৱাই মানে জোৰদবস্তি কৰি পেলাই মাদক দ্ৰব্য খুৱাই দেখা মানে খুৱাই দিয়া দেখা যায়
অ হয় হয় অ নালাগে -নালাগে হয় উম
সমূহ মানে একদম বেয়া কথা মাদক দ্ৰব্য যিমান পাৰোঁ আমি এৰাই চলিব লাগে।
হয় হয় এতিয়া তোমাৰ এই যি প্ৰশাস- ণে কিন্তু এটা কথা কিন্তু বহুত ভাল কৰিছে কি কৰিছে মানে যি মাদক দ্ৰৱ্যক সেৱন কৰি। যোৱা লোকে যদি মানে কিবা বাহন চা মানে চলাই যায় তেওঁলোকক মানে উচিত- মানে হেৰী এইটো কি বুলি কয় তোমাৰ আইন মানে আইনগতভাৱে তেওঁলোকক মানে দোষী সাব্যস্ত কৰিছে সেইটো কথা গম পোৱা নাই। হোম উমহ, উম উম সেইটো একদম বহুত ভাল কৰিছে কাৰণ আজিকালি দিনত আৰু- সৰু সৰু ল'ৰা ছোৱালী বিলাকক সেইবিলাকক টো বুজাব লাগে আৰু এটা ক- কথা কিন্তু সেই মাদক দ্ৰব্যৰ পৰা কিন্তু আমাৰ চৰকাৰখনে কিন্তু বহুখিনি টকা ঘটি আছে। আ অ সেইকাৰণেহে এইবোৰ বন্ধ কৰি দিয়া নাই গম পাইছা নাই অ কিন্তু মা- দ্ৰব্যৰ ফলত যেতিয়া আমাৰ ইমান অপকাৰ হৈছে মোৰ মতে সেইবোৰ চৰকাৰে একেবাৰে বন্ধই কৰি দিব।
বন্ধ কৰি দিব লাগে। কিন্তু তোমাৰ বহুত পুঁজি মানে চৰকাৰ- ঘৰলেও যায় মানে এই মাদক দ্ৰব্যৰ পৰা-
হয় হয় মানে যায় মই কথাটো গম পাইছোঁ চৰকাৰ মানে তোমাৰ- তাৰ পৰা বহুখিনি মানে আমাৰ চৰকাৰ লাভ হয়। কিন্তু হ'লেও মানে তোমাৰ এতিয়া তাৰ ফলত- যি য যদি উপকাৰ যদি একো নাই যদি তাৰ ফলত গোটেই অপকাৰে হৈ থাকে সেইটো বস্তু- আমাৰ মানে ৰাখি কি লাভ হয় নহয়। সেইটো কথাও মন দিব লাগে কিন্তু চৰকাৰখনে। কাৰণ আজিকালিৰ দিনত আৰু- এই কিছুমান মানে নিয়ম উলিয়াব লাগে যে তে মানে সৰু সৰু ল'ৰা ছোৱালী এনেকে- মানে মদ্যপান কৰিব নোৱাৰিব আৰু মানে দোকানৰ পা তেনেকে কিনিবলে আইন বনাব লাগে আচলতে ক'বলে গ'লে- কাৰণ আজিকালি কি হয় অ যাৰ মন যায় সি অ তাৰ যাৰ। মন যায় সিয়ে গৈ সেইবোৰ লৈ আনেগে সেইটো কিবা কথা হ'ল নেকি- কাৰণ সৰু সৰু মানে যি নতুন প্ৰজন্ম সেইটোতো অন্ধকাৰ দিশে গৈ আছে।
হয় হয় হয়।
উম সেইবাবে আমি কথাবোৰ মানে মন দিয়া উচিত আৰু চৰকাৰখনেও মানে কিছুমান পদক্ষেপ লৈছে নোলোৱা নহয় আৰু মানে আৰু কিছুমান প পদক্ষপ তেওঁলোকে হাতত লওঁ বুলি ক'লে মানে ল'ব পাৰে আ উম উম সেইয়াই আৰু তোমাৰ লগত আজি কথা পাতি ভালে লাগিল তাকে অঁ বেলেগ এদিনা বেলেগ এটা বিষয়ত কথা পাতিম দিয়া আজিলৈ হব
বাৰু বাৰু হ'ব দিয়া-
আহঁ হব হব-